হেল্ল' অ' শুনা পাইছানে?
হয়, হয় পাইছো।
অ' মইতো পাইছো।
অ' আহিলা তুমি ডিউটিৰ পৰা? খবৰ ভাল? উম আছো মানে অকনমান জগৰ
কি কৈছা?
অলপ জ্বৰ গা বেয়া।
অ তোমাৰো জ্বৰ নেকি?
অ মানে কালি এ সেইটোত বিষাই আছিলে মাজত তোমাক তুমি কলা ন গা বেয়া বুলি তাৰপিছত মোৰো পুৰা গা বেয়া হৈ আছিল তাৰ পাছত আকৌ দাঁততো বিষায় থাক কে মই খালো পেৰাচিটামল এটা খাই থৈ দিলো তাৰ পাছত আকৌ সেইয়াই বাহানা হ'ল
উম বৰষুণত ভিজিছা চাগে সেইটো কাৰণে
নাই নাই তিটা নাই মই মানে দাঁতৰ বিষত পেৰাচিটামল খালো যে আৰু কালি মানে ৰাতি ধৰা বতৰটো অলপমান ঠাণ্ডা আছিল ন মই মানে ফেন দি শুই আছিলো। সেয়াই গতি মোৰ।
তোমালোকে ফেন চেন দি কেনে কম্বল লৈ নোহোৱা নেকি?
নাই মানে ফেনখন দি মই এনেই কম্বল উৰু কালি মানে কি হ'ল এই পেৰাচিটামল খোৱাৰ পিছত গৰম উঠে যে গৰমত মই মানে গুচাই থৈ দিলো ব্লেংকেট
আচ্ছা
সেনেকেই থাকিলো ৰাতিপুৱালৈকে উঠি যাই মানে ফেনখন বন্ধ কৰিবলৈ হেলাহ লাগিল।
অ আচ্ছা এই মোৰো এইকেইদিন বহুত গা বেয়া হৈ গৈছে।
অ আৰু এইকেইদিন ৰ'দত গৈ আছো যে মই মানে একদম ৰ'দতেই যাওঁ আৰু
ওম তাকে, এ আমাৰতো কি ৰ'দ কি বৰষুণ।
অ।
আজিও অলপ ভিজিলো।
অ, আজি দিনটো এনেকে আছে ন বৰষুণ। এবাৰ দিয়ে এবাৰ এৰে আকৌ দিয়ে।
তেনেকোৱাই হৈছে।
অ।
অহ এইকেইদিন মানে, এইকেইদিন ইমান দৌৰা দৌৰি দৌৰা দৌৰি হৈ আছ
উম।
মানে মালিক কেইটাও পাগল কৰি পেলাইছে। নিজেতো পাগলে, আমাকো পাগল কৰি পেলাইছে।
এতিয়া যে মানে দিন দীঘল ন, ত কাম কৰিবলে সেয়া পায়।
তাকে,
তেহেতৰ নো কি দিন ৰাত
মানে ঢাল কালি ঢালাই আছে আমাৰ হা, ছাতখন ঢালাই আছে।
অ অ।
বহুত ডাঙৰ ছাত, কমচে কম তোমাৰ অ কিমান হ'ব‌? উম মোটামুটি থাৰ্টি থাউজেন্ড স্কুৱেৰ ফিট।
উ মই ভাবিছোৱে হাজাৰত যাব স্কুৱাৰ ফিট
হা
হা মই ভাবিছোৱে হাজাৰত যাব স্কুৱেৰ ফিট, কাৰণ এইবোৰতো
অ চৰি চৰি, থাট অ অ ঠিকে আছে ঠিক আছে থাৰ্টি থাউজেন্ড অ।
হ'ব দিয়া কিয় কোৱাচোন এইবোৰতো ফ্লেট হ'ব ন।
উম ফ্লেট ফ্লেট মানে অফিচ
অফিচৰ কাৰণেতো ডাঙৰ এৰিয়াই লয়।
বহুত ডাঙৰ।
উম।
এ এদিনতে হৈ যাব বাৰু আজি ৰাতিৰ মানে ধৰা আজি ৰাতিপুৱা হ'লে, কালি ৰাতিপুৱালৈ শেষ হ'ব।
উম
তেনেকুৱা
হে নিদিয়াই হ'ল আও, সেইয়াই ভাল। অ
তাকে কমচে কম ঢালাই আগদিনাখন ৰেষ্ট দিব লাগে মানুহ সিহঁতৰ নাই উল্টা ফুলটা কাম দেখাই গৈছে আৰু।
হু হু হু কালিটো তাতেই থাকিব লাগিব চাগে ঢালাই নোহোৱালৈকে ইমান গোটেই দিন লাগিব কালি।
তাকে মানে ওপৰততো পাপাৰ ইঞ্জিনিয়াৰ ইহঁতে থাকে মই থাকো তলত, মোৰ বহুত ইম্পৰ্টেন্ট কাম ৰ'ল থাকে মানে তলত। তাকে ওপৰতটো ইম্পৰ্টেণ্টে। তলত মানে কি হয়
তথাপি তেওঁ ওপৰত কালি ইমান ইম্পৰ্টেন্ট নাথাকে কাৰণ অলৰেডি সেইবোৰ চাটাৰিং কৰা হৈয়ে গৈছে ন
নহয় নহয় বহুত ইম্পৰ্টেণ্ট
কি কোৱা
অ এইটো মানে এই সৰু সুৰা ঢালাই নহয় তাতে কেমিকেল ইউজ হয় কিবা ইউজ হয় তেনেকুৱা ইঞ্জিনিয়াৰে মানে থাকিবই লাগিব তাত। ইঞ্জিনিয়াৰ পাপা
উম
তাৰপিছত আমাৰ কাম কৰা ল'ৰা কেইটামান থাকিবই লাগিব। কেমিকেল দিবৰ কাৰণে।
উম
বহুত ইম্পৰ্টেন্ট মানে আৰু তলতো মানে আমাৰতো আৰ এম চি গাড়ী গাড়ী আহে ন
অ
ঢালাই কৰিবৰ কাম
হুম।
কালি দুনীয়া গা গাড়ী আহিব কম চে কম থাৰ্টি ফাইভটা গাড়ী আহিব।
অ অ
তেনেকুৱা অ থাৰ্টি ফাইভ বা থা থাৰ্টি ফাইভ টু থাৰ্টি এইট।
তাকে আৰু সেইটোতো মেচিনৰে ঢালিব চাগে।
অ মেচিন দি ঢালিব।
উম কাৰণ ইমান ডাঙৰ ছাডটো আৰু
নোৱাৰে তেতিয়ালৈকে মানে এই চিষ্টেমটো কেনেকুৱা তলত লাগি। থাকিব মেচিনটো তাক আমি পাম্প উম পাম্প পাম্প বুলি কওঁ এইটো। এইটো মেচিনটোৰ পৰা মানে পাইপ লাইন যাব।
উম।
ওপৰলৈ পাইপ লাইন যাব তাৰপিছত ই মানে প্ৰেচাৰ দিয়ে ন তেতিয়া এই মছলা কেইটা। ওপৰত যায় মানে।
উম।
চাইয়ো ভাল লাগে।
অ
তেনেকুৱা।
আমাৰ মানে থালি উঠিলে বাৰু যোৱা যোৱা যোৱা মাহত ঢালিছিল আৰু এখন চাড ঢালোতে মানে মই প্ৰত্যেকবাৰে নাপাওৱেই। ঠিক আৰু তেওঁলোক বহুত সোনকালে আহে ন ৰাতিপুৱাই।
অ বহুত সোনকালে আহে তোমালোকৰো তেনেকে ঢালিছে নেকি।
অ মানে মেচিনেৰে সেনেকে উঠাই দিছে মচলাটো। ওপৰত নি কিনে তাৰ পিছত আহ ঢালিছে আৰু। ত মই দেখা নাই আমাৰ গাড়ী আহিছে। মানে কি হৈছে গাড়ী অহা দেখিছো তেতিয়া মেচিন ধৰা হেৰি কৰিছে খুলিছে বা সেয়া কৰিছে তেতিয়া দেখিছো সদায় মই নাপাওঁ ফাৰ্ষ্ট টিঙত মই চাব নাপাওৱেই মই হয় কৰবাত যাম নহয় কিবা কাম থাকিব। মানে নাথাকোৱে আৰু আৰু এনেকুৱা কাম থাকে জানা যাতে মই সেইটো মানে। কেনচেলো কৰিব নোৱাৰো যাবই লাগিব আৰু সেনেকুৱা টাইপ।
আচ্ছা
কাৰণ সোনকালে হৈয়ে যায় সৰু সৰু চাড ন এইবোৰ
উম এই সৰু চাডতটো তেনেকে আৰাম চি গাড়ী নালাগে
সেইবোৰ গাড়ী না আহে ক গাড়ী আহা নাই এয়া কিন্তু মেচিনটো লৈ যে গাড়ী আহিছে মই সেইটোহে ক'লো
মেচিনটো লৈ কিনে মানে মিক্সাৰ মেচিনটো লৈ আহিছে
অ মিক্সাৰ মেচিনটো লৈ সেইখন গাড়ীতে এই এওঁলোক মিয়াবোৰ আহিছে আৰু একেলগে
আচ্ছা অহ ঠিক আছে মানে এইটো এইটো মানে এই তাতে বনাব তাৰপিছতে এই টো বকেটত ঢালিব বকেটটো যাব তেনেকে লিফ্টৰ দ্বাৰাই ওপৰত
অ।
তেনেকে ধালে এইটো বাৰু মই চোৱা নাই। মই ক'বাততো দেখিছো গৈ খালে।
এইবোৰ চাগে মোৰ আন্দাজ এই ঘৰত যিবোৰ বনাই আৰু, মানে সৰু সৰু ঘৰৰ চাদ বন। তেতিয়াই ইউছ কৰে যায়। আৰু তোমালোকৰতো সেইবোৰ কনঞ্চাছ উম, সেইবোৰতো ডাঙৰ। ডাঙৰেই হ'ব।
এইবোৰ বাপৰে নক'বা আৰু অশান্তি লাগি যায়, বহুত অশান্তি।
হু- হু।
মাথা বেয়া হৈ যায়।
তুমি কি কৰিছা, বি বি য়ে কৰিছিলা ন?
হা?
তুমি বি বি এ কৰিছিলা? তাৰ পিছত
বি বি এ, বি বি এ বেচলাৰ অফ বিজনেছ। চবমিনিষ্ট্ৰেচন।
অ। তাৰ পাছত এইহাল নাই কৰা? বি বি এম আহে ন তাৰপাছত, কি আহে?
এম বি এ আহে।
এম বি এ আহে।
উম, কমাৰ্চৰো এম বি এ আহে আমাৰো এম বি এ আহেম
অ। তুমি কৰিলা নে?
নাই কৰা।
উম, হুম।
কোনে কৰিব এইবিলাক।
উম।
অ এইটো কাৰণে কৰা নাই।
হটো যিটো লাইন লৈছা ঠিকেই বাৰু।
ঠিকেই আছে, কিন্তু বেয়া এই মানে নিজৰ যদি নকৰোঁ, হক বা।
অ, কোৱা নিজৰ যদি।
ত, নহয় তুমি কৈ লোৱা তাৰপিছত মই কম দিয়া।
অ, মানে কি ধৰা, এটাক হাত যাই তুমি আ, নাইন টু ফাইভ কৰবাত বহি কৰি থকাতকেতো ভালে আৰু।
ভাল মানে বহুত বেয়া, এই একচোলি এ টো, এইটো লাইনত জব কৰি লাভ নাই।
যদি নিজে নকৰা।
ও, ওহো ফ্লাইট নাই মানে। জব কৰিলেও মানে, বেলেগ জেগাত কৰিলে ইনক্ৰিমট হয়, কিন্তু ইয়াত নাই ইনক্ৰিমেট মই যোনটো কোম্পানিত কৰি আছো।
অ ইনক্ৰিমেণ্ট নোহোৱা জেগাত তেন্তে লাভ নাই সঁচা কথা কাৰণ আজিকালি ইনক্ৰিমেণ্ট চবেই বিচাৰে
উম মই মই মই মই এক্সৱেলি কি হৈছে নিজৰ ভৰিত নিজে কোলহাৰি মাৰিছোঁ গম পাইছানে?
কিয়
আজি আজি মই আ কমচে কম টুৱেণ্টি ফাইভ টু থাৰ্টি থাউজেণ্ড মান ইনকাম